হেল্ল'
হেল্ল'
নমস্কাৰ
নমস্কাৰ অ' কি খবৰ আপোনাৰ
উ ন হ ভাল আপোনাৰ
মোৰো খবৰ ভালেই
কি কৰি আছা
মই এতিয়া কৈ আছো
কিবা খালে ময়ো বিচনাত কিবা খাই কেনে হলো আৰু ভাত খালো আৰু
ভালে মই ভালো ভাল এইমাত্ৰ
উম তোমাৰ ঘৰ কোনখিনিত আছিল
মোৰ আহ গুৱাহাটীৰ জু ৰোডত
এইটো তোমাৰ কোনটো চহৰত হয় গুৱাহাটীত হয় ন
উম কামৰূপ
কামৰূপত হয় আৰু তোমাৰ এইটো কোনটো ৰাজ্যৰ হয় অসমৰ নে বেলেগৰ হয়
অসমৰ অসমৰ
তেতিয়া হলে তুমি উত্তৰ পূৰ্বাঞ্চলত থাকা
উম
এ তুমি গুৱাহাটীৰ বিষয়ে কি কি জানা কিবা ভাল লগা বস্তুৰ বিষয়ে জানা নেকি কোৱাচোন মোক তাৰ বিষয়ে অলপ
অ' গুৱাহাটীত মানে এতিয়া গুৱাহাটীতটো পুৰা ডেভলপ হৈ আছে এতিয়া চৰকাৰে পুৰা একদম বজ ৰাখেৰে এক বনাই আছে ডেভলপ কৰি আছে আৰু এনে আমাৰতো চাৰিওফালে পাহাৰ পাহাৰ চাৰিওফালে পাহাৰ
সেইকাৰণে চাগে গুৱাহাটীত বৰষুণো বেছিকৈ হয় ন
উম
পলিউশনটো নাই ছাগে
পল্লিউচন নাই আজি একদম ৰাতিপুৱা মানে অলপ বৰষুণ আছিল ন সেইকাৰণে একদম মানে ধুনীয়া হৈ আছেআজি ধুনীয়া হৈ আছে
উম গুৱাহাটী মানুহ বিলাকে কোনটো ভাষা কয়
অসমীয়া বেছিভাগেই
বেচিভাগ অসমীয়াতো চব মান হিন্দু, মুছলিম, খ্ৰীষ্টান আছো মানু একেলগে ইটো ভবা কৰাই মিলা প্ৰীতিৰে
হয়, হয়
অ', এ এয়া মানুহ বিলাকে কি খাদ্য বেছিকে খায় কোনটো বছ বেছিকৈ খাই ভাল পায় ভাত উ নে পিঠা?
আৰু মানে ইয়াৰে মানুহবোৰ মানে ভাত খাই বেছি ভাল পায় কাৰণ এ অসমত মানে কিহু বেছি হয় ন
ৰুট ৰুটি নাখায় ন
হা অ, মানুহৰ মানে অ, সেইটোৱে মানে, মানুহ মানে এনে এ কেনেকা হৈছে আহ ভাত নহলে চলিব নোৱাৰে সেনেকা মানে যিমানে ৰুটি খাক মানে সেনেকা
উম যেনেকে তোমাৰ পাঞ্জাৱত গ'লে হাৰিয়ানাত গ'লেই তাত বিহাৰত গ'লে তাৰ মানুহে ৰুটি বেছিকে খায় কিন্তু অসমৰ মানুহে ভাত বেছিকে খাই যাৰ বাবে অমান মানুে বহুত বমাৰ আজৰ হৈ থাকে যেনেকুৱা তোমাৰ ডায়বেটিছ কোৱা চুগাৰ লেভেল বাাৰ এইবিলাক বহুত প্ৰব্লেম হৈ যায় কিন্তু তুমি চাবা যেতিয়া হাৰিয়ানা বা পাঞ্জাৱ বিহাৰত যোৱা তাৰো মানুহবিলাক বহুত সুস্থ হয়। তাৰ মানুহ বিলাকে ৰুটি খাই ভাত ৰ কমক খায় উম ভাত কমক খায় সেইটো বহুত ওখ হয় আৰু বহুত
উম উম আমাৰ মান ভাত চাত খ
অসমৰ মানুহে ভাত বেছিকে খায় এইটোয়েই এনে ঘৰতে খেতি বাতি কৰা জোগা আছে নে নাই খেতি বাতি কৰা
গুৱাহাটীতো এনেকা মানে মেইন চিটো এনেকা অ খেতি বাতি কৰাৰ জাগা নাই মানে যে মানুহৰ উম থাকিব কাৰণে মানে ঘৰত ধে মে দেখাছ ন মানে খেতি কৰা মানুহবোৰৰ মানে সেনেকা মানে জাগা নাই কৰিব যে
আছে কিন্তু গুৱাহাটীত নছে গুৱাহাটীৰ বাহিৰত যেনেকুৱা তোমাৰ হাজো তোমাৰ বৰপেটা তোমাৰ এইফালে এ গোৱালপাৰা ধুবুৰি তাতে আছে
অ তাতে গাঁৱলীয়া অলপ অলপ হয় নে ন
উম তুমি পিছে গুৱাহাটীত এতে কত চিয়াখনে গৈছিলা চিয়াখান কেনেকে গ'লা কি চালা কোৱাচোন দুখূ
অ চিৰিয়াখানা চিৰিয়াখানা গৈছো অ ভাল লাগে তাতেও আগতে আগতে ভাল লাগিছে এতিয়া বাৰু অলপ কাম চলি আছে কাৰণে এতিয়া বেছি ভাল নালাগে আহ আগতেো মই সৰুতে যেতিয়া গৈছিলো অ বহুত ভাল লাগিছিলে উম আৰু মানে তাতে মানে সৰু আছিলো ন তেতিয়া নিউজ বাগে পাইছিলো যে চিৰাখান কোনবা পৰি গ'ল এইটো হ'ল মানে নিউজ পাইছিলো তেনেকে আৰু ভয় লাগিছে পৰুতে
উম হাপাক মই কি কৰিলো মই ঘৰত তোমাৰ সেই উ বৰপেটা হয় বৰপেটাৰ পৰা মই আহিব লাগিব গুৱাহাটী বাছত উঠিলে বাছত উ কেনে ম জোৰত তিনিআলি পিনে আহি কিনে চিয়াখানাত গলো উ তাইকেনত ভাবিলো বহুত জন্তু চন্তুৰ বহুত কিবা কিবি আছে ইয়াতে তাই চাও দুটা দুই তিনিটা মান বাঘ দুটা সেই হাতী আৰু তিন চাৰিটাামান বান্দৰ আছে চ আমি গোটেই দিন তাৰে ঘূৰি ঘুৰি এ কিবা খাই কিনে ঘুচি আহিলো সেইটোয়ে আৰু ভাল লগা নাই যাই খেনে তাতে তোমাক কেনেকুৱা লাগিছিল তাতে যাই
মই মানে ৰাজ সৰুত আহিছিলো যেতিয়া ভাল লাগিছিলে যেতিয়া মানে অলপ ডাঙৰ বুজা হলো তেতিয়া মানে আৰু এইটো লা নাই আৰু
উ গুৱাহাটীত মই তেতিয়া চিটয়াখানা চাব আহিছিলো ন উম মই সেই তাতে তোমাৰ হায়দৰাবাদৰ বিৰিয়ানী খালো এখন হোটেলৰ পৰা মাষ্ট বিৰিয়ানী হোটেল বুলি কোৱা হয় বহুত ভাল লাগিল খাই কেনে মানে আৰু তুমি কেতিয়াবা বিৰিয়ানী খাইছা না নাই বিৰিয়ানী পল ৰুটি
অ মানে ইয়াতে মানে এখন চ এখন বিৰিয়ানীৰ দোকান আছে অহ সেইখনত গৈছিলো খাইছো বাত সিমানে এটা ভাল লগা নাই মানে
উ কোনটো বিৰিয়ানী আছিল কলকাতা বিৰায়ী আছিল ন হাদদৰাবাদ বিৰিয়ানী আছিল ন লক্ষ্ণৌ বিৰিয়ানী
সটো হায়দৰাবাদে বিৰিয়ানী আছিল কিন্তু মান অ চানমাৰটো
ভাল লগা আছিল ন
নাই
তুমি কেতিয়াবা গ'লে মাষ্ট বিৰিয়ানী আৰু বিৰিয়ানী বি কিলো তুমি ত্ৰাই কৰি চাবা এখন আছে মালিগাঁৱত আৰু এখন আছে যু ৰুড তিনিআলি খাই কেনে বহুত ভাল লাগিব বহুত মজা পাবা খাই কেনে
অ
আৰু তুমি ম'ম'ম' খোৱা নে নাই
হ,
ম'ম' চিনি পোৱা ম'ম' ম'ম'। খোৱা না নাই?
ম, খা ম-ম খাওঁ।
মম খাই ভাল লাগে।
ভাল লাগে বাট কিন্তু ইমান মানে সেনেকা নহয় যে এইটো খাবৈ লাগিব মানে। কেতিয়াবা‌‌ মানে লগৰবোৰৰ লগত গলে খাওঁ।
মম টো মানে কি জানা। মই ম'ম' খাই ভাল পাওঁ কিন্তু ৰেগুলাৰ খাব নোৱাৰি, খালে বডিটো সেই হয় মানে। এচিডিটি বেছিকে হয় আৰু বেছি হাইজেনিক নহয় ন ঘৰত বস্তুবিলাক সেইকাৰণে বেছি খাব নোৱাৰি আৰু। আৰু মই এটা বস্তু বেছিকে খাওঁ গুৱাহাটীত আহিলে কি জানা। চিকেন পকৰাটো আৰু তোমাৰ সেই ৰুটি আমলেট যিটো
টো বেছি কে খাওঁ। তুমি তে গৈছা নে নাই তোমাৰ সেই চাইেন্স মিউজিয়াম কলাক্ষেত্ৰ। শ্বহীদ স্মৰণ গইছা নে নাই। হেল্ল, হেল্ল, হেল্ল, শুনা পাইছো। হেল্ল,